অ',
কি কৰি আছা?
ও মই এনেই আছো এনেও বহি আছো ইমান এলাহ লাগি আছে।
হয় নেকি?
কিহৰ এলাহ লাগি আছে, সেই দিনা পিন্ধ পিনিয়া বৰষুণ দিলে আমাৰ পানে আৰু তাৰপিছত ৰ'দত দিছে কি কৰ কিন কিনিয়া বৰষুণ তাৰপিছত ৰদ দিছে।
অ'।
ইমান ভাল লাগিছে।
অ', হয় নেকি? মোৰ মোৰতো তোমাৰ ইমান আজিৰ দিনটোয়ে কেনেকুৱা আছে বতা চতা নাই অলপো। মানে কেতিয়াবা এনেকুৱা হয় ন? বৰষুণ নাই দিয়াত তোমাৰ এই যে মানে গৰমো নাই দিয়া বৰষুণ নো নাই দিয়া মানে ও নাই যে মানে কেতিয়াবা এনেকা থাকে যে তোমাৰ মানে বতৰো অলপ কেনেকুৱা থাকে ন? একো বতাহ চতাহ নিদিয়ে মানে শান্তি হৈ থাকে ন কেতিয়াবা?
অ', অ', অ', এনেকুৱা বতৰটো এনেই ঘূৰিবলৈ ভাল লাগে তেনেকুৱা বতৰত।
অ', ঘুৰিবলৈ ভাল লাগে কিন্তু মই ঘৰত থাকোতে মানে এলাহ লাগি থাকে।
অ', এনেকুৱা বতৰত শুবলৈ মন যায় ফেন টেন চলাই ভাল লাগে খুব। গৰমো নালাগে ঠাণ্ডাও নালাগে তোমাৰ একো নালাগে এইটো, বতাহও নালাগে আকৌ তেনেকুৱা বতৰত ত' বেছি কাম কৰিলে বহুত গৰম লাগে অলপ কাম কৰিলে। মানে বতাহ চতা নাথাকে ন, বতাহ নাথকা কাৰণে গৰমতটো বাঢ়ি যায়। তাৰ কাৰণে বেছি গৰম লাগে আৰু তাৰ পিছত এনেকুৱা বত কবাত ঘুৰিবলৈ হলে ইমান ধুনীয়া লাগে, ম টাইম এনেকুৱা বতৰত তোমাৰ মই আহ এই শ্বিলং পানী গৈছিলোঁ। মেঘালয়, মেঘালয় যাইকে তোমাৰ আহ ছেভেন চিষ্টাৰ ৱাটাৰফল চালোঁ তাৰ পিছত আহ পুলিচ বজাৰত বজাৰ কৰিলোঁ, ইমান সস্তা-সস্তাত বস্তুবোৰ দিছিলে। আৰু তোমাৰ তাতে ফ্ৰুট বোৰ এনেকুৱা আমি চিনিয়ে নাপাওঁ বেলেগ-বেলেগ ধৰণৰ ফ্ৰুটছবোৰ পঠ হয় আৰু শাক পাচলিতটো তোমাৰ আহ নক'বা আৰু। কি-কি মানে তুমি চিনিয়ে নাপাবা এনেকুৱা-এনেকুৱা শাক পাচলি খোৱা যায় তাতে। হেল্ল'?
অ', হয় নেকি?
অ', এনেকুৱা হয়। তুমি কেতিয়াবা এনেকুৱা বজাৰত গৈছানে?
উম গৈছোঁ। গৈছোঁ এনেকুৱা বজাৰত।
অ', ক'ত গৈছিলা বজাৰ, তুমি এনে মাৰ্কেট কৰিবলৈ কত গৈছিলা?
মইতো এনে মাৰ্কেট কৰিবলৈ তোমাৰ যাও গণেশগুৰিত যাও কেতিয়াবা আৰু আমাৰ ঘৰৰ ওচৰতে লাগে মাৰ ঠাইত সেইবোৰ
অ', তুমি মানে গুৱাহাটীত থাকা নেকি? অ'। অ', হয় নেকি? অ', মোৰ মায়ঙত অ', মনে মই গুৱাহাটি নাথাকোঁ মায়ঙত থাকোঁ। মই ইমান চিনি নাপাওঁ মানে।
বজাৰ কৰাটো যে।
আমাৰ মায়ং বজাৰ লাগে নহয় তাক
অ', অ', হয় নেকি? আমাৰে ইয়াতে দচ বছৰ লাগিল।
কেতিয়াবা পানী খেতি বজাৰলগি যাও কেতিয়াবা বেছি লাগতিয়া বস্তু থাকিলে মানে পোৱা নাযায়। আৰু সোমবাৰ আৰু ৰবিবাৰে বজাৰ থাকে ন তাতে, এ পানী খেতিত যাওঁ আৰু।
তোমাৰ এ যে মায়ংট যে কলা মায়ঙত টো তোমাৰ এই যে এটা খুলিছে ন? চাই কিবা মউজিয়াম-মিউজিয়াম খুলিছে, সেইটো ক'ত আছে?
হা, কি কলা?
এটা মিউজিয়াম খুলিছে তোমাৰ মায়ংট।
মায়ংট মিউজিয়াম খুলিছে।
উম, উম।
হয় নেকি মই গম নাপাওঁ।
উম, তোমাৰ আগৰ পৰা আছে চোন তুমি তাতে থাকা তুমি গম উম, এটা মিউজিয়াম আছে তাতে। ত আগৰ দিনা কিবা কিবি সেইবোৰ আছে বহুত কিবা কিবি থৈছে যে।
মিউজিয়াম নহয় এ এইটো আমাৰ উম সৰু এটা মানে এইটো ঘৰে মানে তাতে মানে আগৰ দিনবোৰ বস্তুবোৰ থোৱা। অ', বাহিৰৰ মানুহ বোৰে মিউজিয়াম বুলি কয় সেইকাৰণে বুজি চিনি পোৱা নাই। অ, সেনেকুৱা
অ, সেইটোত মানে ফুৰিবলে মানে নহয় মই যোৱা নাই কেতিয়াবা এনেই গৈছো সেইফালিৰে ৰা পাৰা গৈছো তোমাৰ পবিতৰা গৈছোঁ।
মায়ংৰ এনে কথা শুনিছা নে তুমি?
অ, শুনিছো বহুত এনেকুৱা কথাবোৰ শুনিছো আৰু মই চাইছিলো তোমাৰ এই ডিম্পু ব্লকত চাও ডিম্পু ব্লক ডিম্পু দাই কেতিয়া বা যাই যাই কিনে ভিডিঅ' বোৰ বনাইছিলে সেইবোৰ চাইছিলো মই বাৰু বহুত তেনেকুৱা বহুতৰে চাইছো আৰু।
অ, তুমি ডিম্পুক হয় নেকি অ' ডিম্পুক চোৱা নেকি তুমি?
অ' ডিম্পুচ ডিম্পু দাৰ ভিডিঅ' বহুত চাওঁ আৰু ভাল লাগে।
অ' ডিম্পু মানে আমাৰ ইয়াতে আহিছিলে একবাৰ তাৰপিছত ভিডিঅ' চিডিও বনাই গৈছিলে। আমি তাৰ লগত ফটো উঠালো ডিম্পুৰ লগত।
অ', ভাল লাগে ডিম্পু দাৰ ভিডিঅ' বোৰ বহুত ভাল লাগে মোক এ কৰ বহুত দূৰত দূৰতো ফুৰিব যায় বাহিৰা জাগাত বোৰ ফুৰিব যায় ন বহুত ভাল লাগে। সেনেকুৱাটো মানে ইউটিউবাৰ বিলাকে তোমাৰ জাগাবোৰ ফেমাচ কৰি দিয়ে ন। আৰু যেনেকুৱা মায়ংটো এনেই ফেমাচে হয় তোমাৰ হলেও মানে মায়ংটো বহুত সেইটো তোমাৰ মানে এইটো মানে ফেমাচ হোৱা নাছিলে যেতিয়া মানে তোমাৰ ইউটিউবাৰ বিলাক কে যাই-যাই ভিডিঅ' বনাই ছে সেইবোৰৰ পৰা তোমাৰ বেছিকে ফেমাচ হোৱা হল এতিয়া বাহিৰৰ মানুহ বিলাক গম পাই আৰু গম পাই আহিছে আৰু ফুৰিবলৈ।
হয়-হয় তুমি ঠিকেই ক'লা বাহিৰৰ মানুহবোৰো আহিছে ফুৰিবলৈ। তেনেকুৱা ভাল লাগে কেতিয়াবা এনেই ফুৰিব আহিলে ভাল লাগে আৰু তাৰ পিছত এই ডিম্পু ডিম পু যে আমি ডিম্পু নিজে আহিছিলে কিছুমানে মাতে ন মেই ইউটিউবাৰক। মানে সি মানে ভিডিঅ' বনাবৰ কাৰণে নিজে আহিছিলে। আমি ভিডিঅ' বনাব মানা কৰিছো ছিলো তাৰ পিছত আমাৰ জীয় খুড়াটোৱে বনাব দি বুলি ক'ল নহয়।
অ' তোমাৰ তোমালোকেও কৰা নেকি সেই তোমাৰ কিবা কিবি মেজিক বোৰ কৰা নে?
নাই-নাই মেজিক নকৰো আগৰ মানুহ যোনে যোনবোৰ আছে সিহঁতে কৰে বৰ্তমান এতিয়া নকৰোঁ।
কা কোনোবা নাই নেকি তোমাৰ সিহঁতে কৰা?
অ, তেনেকুৱা কৰে আমাৰ ককা আইতা মানে তেনেকুৱা ব্লেক মেজিক নকৰে কোনোবা বেমাৰী চেমাৰী থাকিলে। সেইবোৰ মানে ভাল কৰে আৰু।
অ, এনে তুমি জানানে?
অ' মই নাজানো তেনেকুৱা শিকা নাই বাৰু এতিয়ালকি।
অ', অ' শিকা নাই সেইটো কি শিক মানে সেইটো কি শিকিব লাগে নেকি মানে তোমাৰ যেনেকুৱা নিজৰ নিজৰ ঘৰৰ পৰা কোনোবা মানুহ এ এজন ডাঙৰ মানুহে মানে জানে হা সিহঁতৰ পৰা মানে শিকিব লাগে ন'।
হয় -হয় গুৰু মানে লাগে তাৰ পিছতে শিকিব পাৰি। গুৰু নাথাকিলে মানে শিকিব নোৱাৰি। এনে কেইটামান এনে। অ, শিকাই কেইটামান ঔষধৰ কাৰণে তোমাৰ মেডিচিন টো জানো। আৰু তেনেকুৱা আৰু একো গম নাজানো আৰু ভালকে।
অ', অ', হয় নেক
আ
ঔষোধৰ মানে কি- কি ঔষোধৰ জানা এনে?
হেৰি তোমাৰ সৰু -সৰু ঔষোধ যেনেকে জ্বৰ চৰ আহিলে এইবোৰৰ ঔষোধ মানে। এ তাহতে শিকাই দিছিল নহয় সেইটোয়ে আৰু ডাঙৰ নাই। নাজানো আৰু আজিকালিতো যিহেতু মেজিকক বিশ্বাচে নকৰে ন' হচ হস্পিতলতে যায় অ, তেনেকুৱাই হৈছে আৰু হস্পিতেলতে যোৱা হৈছে।
জ্বৰৰ কিবা হ'ল জ্বৰ হলে তোমাৰ এনে কি ঔষধ তুমি মানে এইটো কৰা?
সেইটোয়ে মেডিচিন থাকে সেইবোৰ ক'ব নোৱাৰি বাৰু।
অ, এইটো ক'ব নোৱাৰি নেকি আচ্ছা সেই মানে তোমালোকৰ মানে ক'ব নোৱাৰি ন, সেইবোৰ মানে ঠিক
ক'ব মানে ক'ব পাৰি তুমি ক'লেও তুমি বুজি নাপাবা সেইটো কোৱাত ছেগেন কোৱাই ভাল হ'ব না। তোমাক আ কিবাৰ শিপা লাগে বুলি ক'লোঁ সেইটো গছৰ শিপা। বহুত গছৰ শিপা লাগে বুলি ক'লে তুমি বুজি পাবা নেকি সেইটোতো নাপাবা না। এ অ, এনেকুৱাই আৰু উম অহ।
আচ্ছা তুমি এনেই মানে সেইবোৰ মানে আৰু শিক
নাই -নাই তেনেকুৱা শিকিবলৈ মানে নিশিকাই আহ খালি শিকাইছিল টো তোমাৰ মেডিচিনৰ কাৰণে শিকাইছে মানে ঔষধ শিকাইছে তেনেকুৱা মেজিক শিকোৱা নাই মানে কেইটামান ঔষধ বাৰু মই এইটো ঔষধ খালে ভাল হয়। যেনেকৈ কিছুমানে বৰি চৰি বিষালে এই কিবা- কিবি পাত লগাই নহয় তেনেকুৱা মানে ঔষধবোৰ জানো আৰু।
নিজৰ লগত তেনেকুৱা হলে নিজে লগোৱা নে নিজৰ যেনেকা তোমাৰ নিজৰ জ্বৰ হৈছে নিজৰে কিবা হৈ ছে তে নিজকে ভাল কৰিব পাৰা।
ধাই যেতিয়া ভৰি চৰি মচকা খালে তেতিয়াতো পাৰিম না যেতিয়া জ্বৰ আহে মানুহেটো নিজে উঠিবই নোৱাৰি। যে ন'বেলেগেই তোমাৰ মেডিচিন বনাই দিয়ে ন'। সেনেকুৱা আৰু -আৰু নিজে ঔষ ঔষধ বনোৱাটো নিজক বোলে অ, মানে এফেক্ট নকৰে বোলে‌ সেই সেইকাৰণে নিজে নবনোৱা বনোৱা নাযায়।
অ', অ', মানে নিজকে এফেক নকৰে ন নিজে বনোৱা ঔষধটো।
হয় কাৰোবাৰ পৰা লৈকে খাব লাগে ঔষধটো। নিজে- নিজে খোৱাটো ইমান ভাল নহয় বুলি কয় ভাল পোৱা নাযায়।
হয় সেইটোতো ঠিকে ক'লা তোমাৰ মায়ঙত বহুত মানে সেনেকুৱা আছে মোৰ মানে এক ভনী ফ্ৰেণ্ডৰ কিবা বেমাৰ আছিল তাইও মানে মাহঁতৰ লগত গৈছিল আৰু মায়ঙত মায়ঙত যাই কিনা সেইটো বেমাৰটো মানে এতিয়া ভাল হল অমান
অ
বহুত ভাল ঔষধ দিছে বোলে তাতে সেইটো খাই কিনে মানে বেমাৰ -বেমাৰ তোমাৰ দুই, তিনি বছৰৰ পৰা এটা বেমাৰ আছিলে ভাল ভালে হোৱা নাছিল। এইটো আৰু ভাল হৈ গ'ল ভাল হয় কিন্তু। মই এনেটো শুনা পাইছোঁ সি সেইটোতো চবৰে পৰা ভালেই হয় মই যোৱা নাই আৰু কেতিয়াও সেইফালে। ভাল মানে আৰু মানুহে ভয়ো কৰে বুলি শুনা পাইছিলো বহুতে সেফালে যোৱাত
অ অ ভয় কৰে আগতে মান ব্লেক মেজিক বহুত আছিলে এতিয়া বৰ্তমান নাই তেনেকুৱা একো নাই আগতে মানে ব্লেক মেজিক কৰুৱা মানে ডাঙৰ ডাঙৰ আটাবোৰৰ ঢুকাল নহয়। তেতিয়া মানে এনে নেজ
অ এতিয়া মানে সেনেকুৱা নাই ন
নাই নাই
অ এনে তোমালোকৰ মানে অ এনেই আহে ন ইউটিউবাৰ বিলাক আহে নে তোমালোক কৰ তাতে
অ বহুত আহে বহুত বাহিৰৰ পৰাও আহে কিছুমান মানে বাহিৰত বাহিৰত মানে আউট অফ কনটিটো মান আমাৰ এইটো মায়ং জেগাৰ ফেমাচ আছে নামটো বাহিৰৰ পৰাও আহে কেইটামান টুৰিষ্টবোৰ
অ অ
অ
অ আচ্ছা সেইফালে আহি পিনে এনে ফুৰাব লৈ যোৱা চাগে
ফুৰাব লাগে মানে নিজে ফুৰিবলৈ যায় আৰু কেতিয়াবা কিবা কিবি সুধে আৰু আমি দেখ খুৱাই দোয়া হয় আৰু এইটো এনেকুৱা জোগা এনেকুৱা অলপ ঘূৰে আৰু গু চি যায় আৰু কেতিয়াবা মেজিক চাব হ'লে তাতে আটাবোৰ আছে তাই হেতৰ ঘৰত যায় মেজিক দেখাই অলপ পইচাও লয় সিহঁতে
অ অ সেইটোতো হয় সেইটোতো মই মানে ভাবিছিলো এইয়ে ইউটিউবাৰ বিলাকে যাই যে তোমাৰ পইচাও লয় পই দিয়ে চাগে এনেই টো নেদেখাই তোমাৰ সিহঁতৰ ভিডিঅ বোৰো এনেত নেদেখায় ন
এনেই নেদেখা তোমাৰ মেজিক লয় অ পইচা লয় মেজিক দেখুৱা
উম উম পইচাটো লয় সেইটোত অ জানো সেইটোত মানে তোমাৰ সেইবোৰ কৰিলে মানে সিহঁত সিহঁতৰো মানে অলপ লাভ হয় ন সেইকাৰণে আৰু দেখাই ন আৰু তোমাৰ ইউটিউবাৰ বিলাকৰ লাভ হয় যে সেইকাৰণে পইচা দি কিনে ভিডিঅ' কৰিব দিয়ে আৰু সেইকাৰণে উম দিয়া ঠিক আছে দিয়া হা ৰাখো মই পাছত কল কৰি আছো
পাতি বহুত ভাল লাগি গিলে ধন্য
উম উম দিয়া